হেল্ল',
অ', কি কৰিছা?
এনেই আছো তুমি?
উ আছো এনে ৰবা ব্যস্ত আছা নেকি?
উম নাই নাই কোৱা।
অ নে এনেকে তোমাৰ তোমাক কথা এটাৰ কাৰণেহে সুধিব মানে আলোচনা এটা কাৰণেহে ফোন কৰিছিলোঁ।
মানে ধৰা আজিৰ যুগতো সকলোবোৰ ডিজিটলে হৈ গৈছে ত' তেনেকৈ ঠিক তেনেদৰেই আমাৰ- আমাৰ মানে আমাৰ ডিজিটেল পেমেণ্টটো হৈ গৈছে। তো তুমি ডিজিটেল পেমেন্টৰ বিষয়ে কি ভাবা?
এয়া মোৰ মানে মোৰ মতে ডিজিটেল পেমেণ্ট তা এনেকুৱা বস্তু ট যিটো আহ ধৰা আধুনিক আধুনিক এটা পদ্ধতিৰ পদ্ধতি হয় ন যাৰ ধাৰা বা যাৰ জৰিয়তে আমি এইটো কি বুলি ক'ম, যিটো আমাৰ পইচা থাকে ন' উ বাস্তৱ যদি কোনো পইচা যিটো, সেই হেই পইচাটো মোবাইল বা আ এনেকুৱা অ অনলাইন মাধ্যম বা অ মানে অনলাইনৰ জৰিয়তে আমি সেই বস্তুটো লেন- দেন কৰিব পাৰোঁ। এতিয়া সেনেকুৱা ধৰণৰ কাৰণ আজিকালিতো মানে বেছিভাগ মানুহেই- তোমাৰ পইচা ওলাব লাগিলে বা পইচা ওলাব লাগিলে বা পইচা সোমাব লাগিলে ইমান এইখিনি বেংক লৈ যায় ইমানখিনি ভিৰ দি নাথাকে ন', কাৰণ আগৰ দিনত তুমাৰ যেনে বহুত টাইম সময় এটা লাগিছে কিন্তু এতিয়া তোমাক আ ধৰি লোৱা তোমাকে এতিয়া পইচা লাগিলে। মই পতকে দিব পাৰো আৰু মানে এইটো এটা লেন- দেন আৰু আধুনিক যুগৰ ধৰা তেনেকুৱা ধৰণৰ মই ভাবো আৰু এইটো বস্তুটো।
সেইটো হয় মানে আহ ঠিক কৈছা, কাৰণ আজিৰ যুগত মানে ডিজিটেল পেমেন্ট হোৱাৰ পৰা মানে ইয়াৰ ব্যৱহাৰটো বহুত মানে আজিকালি বহুত মানুহে এইটোকে ব্যৱহাৰ কৰে ধৰা দোকান হওঁক বজাৰ হওঁক। চবতে মানে অনলাইন কিনা বেচাটো এইটো ক্ষেত্ৰতে এতিয়া ডিজি ডিজিটেল পেমেণ্ট। এতিয়া আৰু অ
অ', সেইটোয়ে হয় সৰু সৰু ব্যৱসায় বিলাক।
অ', কোৱা কোৱা।
সৰু সৰু ব্যৱসায় বিলাকৰ ওচৰতো সৰু সৰু ব্যৱসায় বিলাকৰ ওচৰতো মানে এই ডিজিটেল পেমেণ্টৰ আজিকালিহে পোৱা যায়ে গোটেইখিনি মানে
অ', সেইটোৱে, আহ ধৰা, উম এতিয়া অ ডিজিটেল পেমেণ্ট হ'ল ডিজিটেল পেমেন্টৰ কাৰণে আমাৰ ডাঙৰ কি সুবিধা হৈছে বুলি তুমি ভবা? বা
এতিয়া ডিজিটেল পেমেন্টৰ আ জৰিয়তে আমি এ এতিয়া ধৰি লোৱা আমাৰ পতকে ক'ৰাত এটা পইচা মানে লগা হ'ল। এতিয়া হঠাতে পইচা এটা লাগাৰ লগে লগে-লগে কেতিয়াবা আমি এ টি এম কাৰ্ডখন হওঁক বা আগৰ দিনৰ কথা কৈছো দেই এ টি এম কাৰ্ডখন যিহেতু আমি অনবৰতে লৈ নাথাকো বা হয় নে নাই এনে মানে য'তে ত'তে লৈ নুফুৰো আৰু ত সেই ক্ষেত্ৰত এই অনলাইন যিটো অ মানে ডিজিেল পেমেন্ট ন সেইটো বহুতখিনি সুবিধা মানে। দিছে আমাক যিহেতু পইচাত বেং মানে কি আৰু তাতে থাকে ততকে ওলাই ল'ব পাৰো আৰু যিহেতু মই ক'লো সৰু সৰু ব্যৱসায় ব্যৱসায়সকলৰ তাতো এনেকুৱা ধৰণৰ মানে সেয়া পোৱা যায় স্কেনাৰ কেইখন পোৱা যায় ত এইটো মানে ধল পঠিয়াব বা ধল ল'ব কাৰণে উম সেইটো মানে বহুত ব্যৱহাৰ কৰি কৰিব পাৰি আৰু
উম উ
আৰু তোমাৰ এতিয়া নগদ ধন লৈ ফুৰাৰ দৰকাৰেই নাথাকে।
উম সেইটোও হয় বাৰু আহ এতি উ কিবা এতিয়া ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত কিবা এটাটো থাকে ন স্কেনাৰ হওঁক বা ইউ পি আই হয় যাৰ দ্বাৰা পেমেন্ট মানে পইচাবোৰ আমি টানছপাৰ কৰো টো ইউপিয়াৰ ব্যৱহাৰ। বিষয়ে কি ক'বা তুমি।
এ ইউ পি টা স্পেচিয়েল টাইপৰ অ মানে বিশেষ টাইপৰ এটা ক'ত বুলি ক'লেও ভুল নহব ন। প্ৰতিকো এপাল বা প্ৰতিকটো হেৰালে এটা বিশেষ অ সৌধটো দিলেও আচলতে পইচাটো মানে অতি সহজে পঠিয়াব পাৰি। ল'ব পাৰি আৰু ইউ পি আই যিটো যিটো ক'লা হেই ইউপিআই তোমাৰ যিটো পেমেণ্ট আছে সেই আৰু বেছি ফেমাছ বা জনপ্ৰিয় কৰি তুলিছে আচলতে
অ এতিয়া উ আমাৰ মানে আমাৰ কাৰণে আমাৰ বাবে ডিজিটেল জানো সময় ৰক্ষা কৰিছে নেকি আমাৰ
তিয়া আমাৰ বাবে অ এতিয়া ডিজিটেল মান ডিজিট পেমেণ্ট আব কাৰ মানে কি হৈছে কাৰ কাৰণ মানে কি হৈছে এ ডেম আগতে এতিয়া বেংকত গৈ ইমান দীঘলীয়া শাৰী পাতি কিমান এই পইচা লোৱা আকৌ অ বেংকৰ মানুহ বিলাকেতটো এইটো কউণ্টাৰৰ পৰা সেইটো কাণ্টাৰ যোৱা কাউণ্টাৰৰ পৰা এইটো কাউণ্টাৰ এনেকে থাকে মানে এটা দিন সম্পূৰ্ণ এটা দিন গুচি গৈছিল। এতিয়া এতিয়া সেই সম্পূৰ্ণ দিন মানে সময় আৰু চবৰ শিক্ষা হৈছে আচলতে সেইটোৱে মই সেইটো সুবিধা বুলি ভাবো আৰু।
উম। কিন্ত কিছুমান ছোৱা দুটা পেমেণ্ট ব্যৱহাৰ কৰিব নোৱাৰে। উপায়টো সকলোৰে বাবে দুটা পেমেণ্ট ব্যৱহাৰ কৰা টো সহজ হয় জানো।
এতিয়া সকলোৰে ভ সকলোৰে বাবে ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰা সহজ নহয় কিছু এতিয়া ধৰি লোৱা বহুত এনে গা আছে গাওঁ বুলি নহয় এনেকুৱা মানুহ আছে যে বিলাকে এ এইবিলাক আমাৰ যিটো মানে আজিকালি স্মাৰ্ট ফোন ওলাইছে ন তেওঁলোক অ সেইবিলাক মানে ভালকে চলাব নাজানে আচলতে অ ত সেনো তাকে সেই পিছ পৰি থকা যিবিলাক মানে তোমাৰ গাওঁ আছে। বা অঞ্চল আছে ত' সেইবিলাক অঞ্চলত কিছুমান অঞ্চলত উ মোবাইলৰ যি ইন্টাৰনেট হয় সেইবিলাক ভালকে নাপায় আৰু‌ তোমাৰ তেওঁলোকে নাজানে আচল তে মানে কি বুলি ক'ম এতিয়া অ তেওঁলোকে আচলতে নাজানে মানে এই লেনদেনৰ কথাটো আৰু অ সেইটো সেইকাৰণে তেওঁলোকৰ মানে অলপ অসুবিধা হয় অহ সেইটোৱে
এতিয়া উম বহুতৰ কাৰণেতো সুবিধাই কৰিছে তো তেনেকে ব্যৱসায় সকলৰ বাবে কেনেকুৱা সুবিধা গঢ়ি তুলিছে ই
্ৱসায় সকলৰ কাৰণে যে এতি এটা বহুত বেছি ম কলে ভুল নহব বহুত বেছি এটা ভাল কাৰণ আ মানে ব্ৱসায় কিছুমান এতিয়া ধৰি লও এখন সৰু দোকান দিছে তেওঁওলোকৰ তাত ওচৰত খুচৰা মানে আজিকালি খুচৰাৰা পইচা নাপায়েই আচল খুচুৰা পইচা আৰু খুচুৰা পইচা ঘূৰাই দিয়া তেওঁলোকৰ কাৰণে মানে এটা অসম তেতিয়া পতকে পাঁচ টকা এটা হ'লেও মানে সেই দিব উ ম ভ আৰু মানে এই যিটো ডিজিটেল পেমেন্ট ডিজিটেল পেমেন্টৰ দ্বাৰা ব্যৱসায় সকলৰ চব মানে সকলোতকে বেছি তোমাৰ লেন দেেনৰ কাৰণে সুবিধা হৈছে
উ কিন্তু মানে চইদ অনলাইন পেমেন্ট হৈছে যদিও মানে বহুত থগ বা প্ৰবঞ্চনাৰ মানে সন্মুখীন হ'ব লগা হয় ত' এ তেনেকুৱা ইয়াৰ সুৰক্ষিত হ'ব লাগিলে আমি তাৰ অচিনাকি লিংকতো ক্লিক কৰিব নালাগে বা অ' টি পি বা বেংকৰ একো তথ্যয়ও দিব নালাগে ন তেতিয়াহে আমি সাৱধান
অ সেইটোৱ অ গোটেই খিনি আমি আচলতে মানে কোনো মানুহক মানে অচিনাকি মানুহক অ নাই নিজৰ কোনো একত তথ্ অ নিজৰ কোনো তথ্ বা অ বিভিন্ন ধৰণৰ আজিকালি সেইবিলাক নালাগে আচলতে আৰু অতিপি অতিপি এনেকুৱা এনেকুৱাত এটা ক'ত হয় যিটো মানে নিজৰ বাবেহে সেইটো কোনো শ্বেয়াৰ কৰা বস্তু নহয় ত' সেই আহ অতীত হওক বা বেংকৰ তথ্ হওঁক কোনো কা আৌ নিদিয়াতয়ে ভাল বুলি ময়ো ভাবো বাৰু এইটো কথা
সেইটো হয় আহ এতিয়া উ তেেল পে'মেণ্টে সমাজত কিবা পৰিৱৰ্তন আনিছেনে
অ ডিজিটেল পেমেণ্টে অ ডিজিটেল এতিয়া ব্যৱহাৰ কৰি আছো ন কাৰণ এতিয়া মই অলপ আগতে ক'লোৱে তোমাৰ ধৰা মোৰ এতিয়া নিজৰ তাতে মই কৈছো মোৰ তাতেই পইচা ধৰা এনে যিটো আমাৰ নগদ পইচা থাকে সেইটো ইমান নাথাকেই খুচুৰা মানে খুচুৰা পইচাো নাথাকে ত মানুহ এজনক যদি পাঁচ টকাও দিব লগা হয় মানে কেতিয়াবা এনেকুৱা হৈ যায় যে কেনেকে দিওঁ কি থাকেই এ মানে এনি টাইম থাকেই পইচাটো ত' প্ৰতেম মানে দচ টকা নিলো পাঁচ টকা দিলো হৈ যায় আৰু সেনেকে আৰু স ঠিক মোৰ দৰে গোটেই গোটেই মানুহখিনিৰ সমাজৰচ খিনি মানুহ আছে তেওঁলোককো সুবিধা আগবঢ়াইছে বুলি মই ভাবো
উম, এইটোতো বহুত আজিৰ -আজিৰ যুগত এইটোতো বহুত বেছি বৃদ্ধি পাইছে ত' নগদ এনেকুৱা ধৰণৰ ব্যৱসায় সম্পূৰ্ণ কমি যাব বুলি তুমি ভাবা নেকি বাৰু? যদি অনলাইন পেমেন্টে চলি থাকে।
উম, উম তোমাৰ নগদ ধনটো কমি নাযায় নগদ ধন এনেকুৱা মানে তোমাৰ আমাৰ যিটো অনলাইন ধৰা এইটো হৈ আছে ন ডিজিটেল পেমেন্ট অ', ডিজিটেল পেমেণ্ট আচলতে পিছলৈ বৃদ্ধি হব। বিদ্বী নহব বুলি নকওঁ, বৃদ্ধি হব। কিন্তু তোমাৰ যিটো ন নগদ ধন, আমাৰ সেই নগদ ধনটোৰ এতিয়া মান কমি যাব প্ৰয়োজনীয়াতা নাই এনেকুৱা ধৰণৰ নহয়। সেইটো প্ৰয়োজনীয় সমানেই থাকিব কাৰণ সকলোঁ সময় যিটো ডিজিটেল পেমেণ্ট সেইটো কৰিব নোৱাৰা বেংকত বহুত টকা এটা থ'ব গৈছা বেংকত তেতিয়া তুমি ডিজিটেল পেমেন্ট কৰি কেনে থ'ব নোৱাৰা আচলতে। তেওঁলোকক কেচ লাগিব। ত' সেই এনেকুৱা আৰু নগদ ধনৰো প্ৰয়োজন আছে।
উম, ঠিক আছে ৰ দিয়া ভাল লাগিল
অকে, ভাল লাগিল মোৰো।